হেল্ল' শুনিছা
কোনে পাইছে ফোনটো।
আহ বন্ধু কি কি কি খবৰ বন্ধু?
ভালে
কি কি কৰিছা পিছে?
এ এনেই বহি আছো ৰাতিপুৱা না শুই পেলাই উঠিছ তাই। তুমি কি কৰি আছা?
এ মই আছো ৰ'বা এনে বহি অলপ আগত ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলো। তুমিতো চাগে ব্ৰেকফাষ্ট কৰা নাই এতিয়াও শুই উঠিছা যিহেতু
ইটাই উঠিছে ই মাত্ৰ উঠিছে শুইপেলাই।
বাকী আজি ক'ত ক'ত ফুৰিব যাবা?
নাই চাম তাৰ সেনেকে উঠিছো কি কয় নাই ততে প্লান নাই ভাবিছো আজি আজি ঘৰতে থাকিম দিনভৰ চাম কি কৰা হয় ত কব নৱাৰো। ক প্লেন আহিছিল যাবা হব পাৰে তোমাৰ কি তুমি যাব নেকি ক'বাত?
অ মোৰ যাম চাগে মোৰ চুত এটা আছে চাগে অলপ পিছত চুত। এ ছুটি
তুমি কি কাম কৰে শুটিং ম মানে একটিং
হয় এক্টিঙে হয়
মানে তুমি্ কৰে মানে তুমি আহি আহ ভাল হৈছে তোমাৰ।
চাইড কেৰেক্টাৰ চাইড কেৰেক্টাৰ চাইড কেৰেক্টাৰ হিৰো মই কৰম।
চাকেত।
চাইড কেৰেক্টাৰ মানে হিৰল
বন্ধু তোমাৰ মাততটো কাটি কাটি আহি আছে নে উ উম নেটৱৰ্ক থ থকা জোগাত যোৱা অলপ।
হেল্ল' শুনা পাইছা।
অ অছো আৰু।
তুমি নেটৱৰ্ক থকা জেগাত যোৱা অ আহিছে আহিছে এইখিনিত থাকা। চ' আজি
অ কোৱা, কি কলা, কি চা?
চ' আজি ৰবা ৰবা চ' আজি ট্ৰেইন ট্ৰেইন ট্ৰেইন আৰু অ মানে প্লেনৰ অ মাজত কি পাৰ্থক্য মানে কি কি উপকাৰ- অনুপকাৰ মানে কি ভাল -বেয়া এইটোৱে পাতো বুলি ভাবিছো।
কি
অ হ'বহতে কথা পাতিম। তুমি মানে তুমি কি ভাবা মানে
হয় কৈ আছো মই কৈ আছো কৈ আছো মোৰ মতেতো প্লেনত মানে চব বস্তু মানে টাইম টু টাইম হয় তাৰ পিছত, ডিচিপ্লিনত হয় চব বস্তু যেনে তেনেকুৱা তোমাৰ ট্ৰেইনত ধৰা জেনেৰেল ডাব্বাত বা নৰ্মেল ডাব্বাত অতো হয়, জেনেৰেল দবাতো ক'বই নালাগে মানুহৰ ওপৰত মানুহ উঠি যায় আৰু শ্লিপাৰ ক্লাছত তোমাৰ মানুহ থাকে মানুহ থাকে মানে ভালে মানুহ থাকে।
বেলেগৰ চিটত বেলেগে বহি যায়, এইটো এইটো বাৰু হয় শ্লিপাৰ ডাব্বাত। কোনটো? এচিত আ কোনটো প্লেনত চাবা চাবা তোমাৰ প্লেনত চব বস্তু মানে চিষ্টেমেটিক ৱেট হয়। চিষ্টেমেটিক ৱেজ যেনে তোমাৰ প্লেনত খানাটো টাইম টু টাইম দিয়ে, তাৰ পিছত মানুহৰ ওপৰত মানুহ নপৰে। মানে একদম চিষ্টেম, মানুহৰ ওপৰত মানুহ মানে একদম চিটে চিটে মানুহ। তোমাৰ চিট এইটো তোমাৰ চিট এইটো প্লেন হয় হয়। আ আৰু প্লেনৰত ধৰা তোমাৰ আ অ কৈ আছো তাৰপিছতে আৰু আৰু ধৰা প্লেনত তোমাৰ টাইমটোও কম লাগে, ট্ৰেইনৰ চাই। তুমি চাপজ ইয়াৰ পৰা কলকাতা যাবা, গোৱা হাটীৰ পৰা কলকাতা যাম, ট্ৰেইনত লাগিব এক দিন আৰু প্লেনত লাগিব অ তিনি ঘন্টা, আঢ়াই ঘন্টা মানত মানে প্লেনত পাই যাম।
অ ঠিক কলা।
টাইমৰো ছেভিংছ হয় বহুত প্লেন প্লেনত ট্ৰেইনৰ চাই। হয় নে নাই?
অ এইটোৱে কৈছে, ঠিকে কলে মইতো ভাবো মানে তুমি মানে প্লেইনখনত যাইলে মানে তোমাৰ অলপ চাফাকুণত থাকে বস্তুবিলাক চাফাকুণ চব চাফ আ চাফা থাকে লাষ্টত অলপ মানুহ বিলাক কম থাকে মানে অ বেছি মানুহ থাকে না ত অলপমান ভাল লাগে আৰু, তাৰপাছত ট্ৰেইন খন কি মানে যিমানো মানুহ থাক
বেছি মানুহ বেছি বেছি মানুহ কম থাকে মানে কেবিন কে কেবিন ক্ৰিও বা বাহিৰে বেলেগ মানুহ নাথাকে তাতে মানে এক্সট্ৰা মানুহ কেবিন ক্ৰিও আৰু পেচেঞ্জাৰৰ বাহিৰে
অ অ সিটোয়ে আৰু মানে যিমান মানুহ চিট আছে ইমানেই মানুহ থাকে আৰু তেনেকা
চাপজ তুমি বো তুমি বোলে ট্ৰেইনত চিট নাই থিয় হৈ হৈ যাই আছ ছ এইটো প্লেনত নহ'ব ন, প্লেনতটো ওপৰত চলে, থ্ৰী হলে তোমাৰ মানে থিয় থিয় বেছি মানুহ থিয় হলে তোমাৰ বেলেঞ্চটো আপ ডাউন হৈ যাব প্লেনত।
অ এতিয়া। মানে আপোনাৰ প্লেনটো কি হল মানে অ অটো মানে মইটো ভাবো তুমি যি ভাবিছ মই এইটো ভাবো, লাষ্টত প্লেন খন কি হৈ গল মানে, ট্ৰেইন তোমাৰ তাৰকাৰণে মানে তুমি জেনেকা কবাত যাই আছে অলপ বেছি দিন ঘ ঘূৰিব যাই আছে যেনেকা লগৰ বিলাক লগত এনেকা বাজেট কম আছে তোমাৰ বাজেট কম আছে কত ঘূৰিব গল তেতিয়া ট্ৰেইন বিলাক ভাল থাকে লেকিন মাজ নিশা আৰ্জেণ্ট কাম আহিল
তোমাৰ আৰ্জেন্ট কাম আছে ঠিকে কৈছা তোমাৰ আৰ্জেন্ট কাম আ আছে বা তুমি আজেন্ আৰ্জেন্ তোমাৰ বেমাৰী পেচেন্ট আছে একদম আজি ৰাতিৰ ভিতৰত যাব লাগে নহলে না বাচিব আজি ৰাতিৰ ভিতৰতে ব বাহিৰত যাব লাগে। নাবাচিব চ' তেতিয়া তুমি প্লেইন ইউজ কৰিব পাৰা ট্ৰেইনত যোৱাটোতো বহুত টাইম লাগিব ন
আহ এতিয়া। ট্ৰেইন ট্ৰেইন মানে সকল চবকাৰে উ
মানে হয় হয় মই ভাবো যে মিদিল ক্লাছ মানুহৰ কাৰণে অকল এমাৰ্জেঞ্চি হ'ব লাগে
অ এমাৰ্জেঞ্চি কাৰণে ভাল হয় অকল লাচত ট্ৰেইন কি হৈ গ'ল মানে চবকাৰে হৈ গ'ল ক্লাচ কৰি
আৰু আৰু এটা ভাল বন্ধু ট্ৰেইনত ট্ৰেইনত তুমি নাজাৰা চাই চাই যাব পাৰা চিনাৰী চাই চাই যাব পাৰা কোনটো প্লেনত এইটো সুবিধা
মানে প্লেন প্লেনতো থাকে লেকিন মানে প্লেনৰ খালি অ আকাশ দেখা পাব ৰাস্তটো বা অ ওপৰতো খালি দেখা পাব মানে এইটো খালি চাই থাকা যাব আৰু। আকক আকাশখনে দেখা পাই থাকিব খালি। আৰু ট্ৰেইনত কি হৈ গ'ল তুমি পাহাৰ নদী এইটো চব চাই পেলাই যাই থাকা হৈ যায়। ট্ৰেইনত মানে এনেকা তুমি চবৰ লগত বহি মান মিলি জুলি পেলাই তুমি এ তাকাৰে কোবাত গল এন্তৰ লগতে বুই থকা হল চাহ খোৱা হল ভাত খাৱা হল। ত মান কিবা হৈ যাই আৰু কথা পাতি পাতি অলপমান এ নিজৰ নিজৰ মানুহতে কথা পাতি পাতি অলপ চিনাকি হৈ যায় আৰু এইটো ভাল আৰু ট্ৰেইন বিলাক ট্ৰেইন তোমাৰ কিবা কাৰে হৈ গল আৰু।
আৰু ট্ৰেইনৰ পৰা মানুহ চিনাকি পাই যায় চিনাকি পাই যায় কথা বতৰা চলে ন। ট্ৰেইনত এটা মানুহৰ লগত আন এটা কথা বা বাতৰা চলে চ, 'চিনাকি হৈ যায়। আৰু প্লেনত ধৰা তোমাৰ নিজৰ মানুহ আহ মই কৈ আছো প্লেনত ধৰা তোমাৰ নিজৰ প্লেনত ধৰা তোমাৰ নিজৰ মানে, নিজৰ চিটতে বহি তুমি যি কৰা কৰা। এনেকুৱা মানুহতো এনেকুৱা মানুহ আছে যে নিজৰ ওচৰত মানুহটোৰ লগতো কথা নাপাতে
অ এইটোয়ে মানে কি প্লেনত কি গ'ল অলপ মান জাপি জাপি বহিল মানে মানুহ মানুহ। চাইড চাইড লাষ্ট ত কি কৰিব ঘুমাই থাকিল এনেই শুই থাকিল আহ নহলে মোবাইল টিপি থাকিল। না কিবা খাই থাকিল এইটোয়ে আৰু অ এইটোয়ে
চ ট্ৰেইনত বস্তুতটো মানে চিনাৰী চব চব জাগা চৰ অ অলপ আগত নদী পালো। অলপ ধৰা এটা পালো অলপ আগত যাই কেনে পাহাৰ পালো মানে বহুত বস্তু দেখা পায় ট্ৰেইনত গ'লে মানে ভাল লাগে। মোক প্লেনত যায়ে বেছি ভাল লাগে প্লেনৰ চাই
মোৰো মানে মোৰো অলপ ট্ৰেইন খনে ভাল লাগে মানে ট্ৰেইন খন কি হৈ গ'ল তোমাৰ অ অলপ অ কিবা বাজেটৰ আহি মানে অলপ কম লাগে পইচা খন লাষ্টত তোমাৰ কিবা মানে অ টাইম
লাগে কোনটো
উ
হয় হয় ক কোনটো তোমাৰ হাতত যদি টাইম টাইম আছে ন আৰু যদি তোমাৰ বাজেট কম আছে চ' তুমি মোৰ মতে প্লেনত যোৱাই মানে ট্ৰেইনত যোৱাই ঠিক চত যোৱা
অ মই মইতটো ভাবো মান কিবলে তোমাৰ প্লেনখন তুমি যেনেুৱা কলে টাইমো কম লাগে আৰু তোমাৰ অ মানে তোমাৰ খৰচ কমাই আৰু মানে প্লেনত
খৰচা কম, খৰচা কম, বহুত খৰচ কম। খৰচ বহুত কম।
সেইটোৱেই আৰু।
খৰচ বহুত কম মানে চোৱা, প্লেনৰ প্লেনৰ ৰবা। প্লেনৰ টিকেট এটা যদি তুমি, অ এনেও তুমি ইকনমিক আ ক্লাছ যদি কিনিব যোৱা তোমাৰ থ্ৰী ফি থ্ৰী থাউজেণ্ড ফৰ থাউজেণ্ড এটা আহি যায় হা। ইয়াৰ পৰা মই কল বি পি ছি টো কোৱা নাই কলকাতাৰ পৰা দিল্লী, মুম্বাই। থ্ৰী ফ'ৰ থাউজেণ্ড এটা ছেম বস্তু তুমি ৰাজধানী এক্সপ্ৰেছত দিল্লী বা কলকাতা যোৱা, তোমাৰ পোন্ধৰশ, হাজাৰ পোন্ধৰশ টকাৰ ভিতৰত হৈ যাব টিকেট। মানে একদম ভাল টিকে কেট। মানে এ চি ডাব্বাৰ টিকেট।
অ এতিয়াৰ মানে।
হয় নহ, আৰু তুমি যদি শ্লিপাৰ লাগে চ আৰু কমত হ'ব। চাৰিশ টকাতে পাই যায়। মানে বাজেটত বস্তুটো হৈ যায়।
লেকিন শ্লিপাৰ কোন গ'ল আৰু মানে শ্লিপাৰ তোমাৰ বাজেটতো থাকি যাব লেকিন মানে মানুহ বিলাকৰ উপৰত ঘোমাই যাব লগা হৈ যাব আৰু।
হয় হয়, হয় হয় হয়।
সেইটোৱে আৰু। মানে কি হয় শ্লিপাৰ খনটো অলপ বেছি কিবা হৈ গ'ল না মানে। উ বাজে- বাজেটৰ অলপ, বাজেটত আহি যায়, লেকিন তোমাৰ মানে অলপমান কিবা কৰিব লাগিব আৰু তুমি, বা সহ্য কৰিব লাগিব। মানুহ বিলাকৰ মাজ তো মাজত ঘুমাব লাগিব তুমি। অঁ লাষ্ট অ। সেইটোৱেই আৰু।
আ- আৰু তোমাৰ এচিত কি হয়, এচিত মানে পুৰা চব নিজৰ নিজৰ চিটত একদম বিন্দাস কম্বল চম্বল দি দিব শুই শু- শুই শুই যোৱা।
অ তাছত এচিত কি হৈ গ'ল তুমি তাৰপাছত, এচিত মানে তোমাৰ কিবা নিচিনা হৈ গ'ল অ প্লেইন নিচিনা হৈ গ'ল লেকিন অলমান, অ প্লেনৰ সমানে অলপ মানে কমে খৰছ হৈছিল, মানে
নহয় নহয়। এ এ এ মানে ট্ৰেইনৰ এচি তো প্লেনৰ চাইও বেছি সুবিধা, শুই শুই যাব পাৰে।
উইটো হয়, শুই শুই যাব লাগে কিন্তু তাইম লাগে আৰু মানে। টাইমতটো লাগিব লেকিন অ সুবিধা পায় আৰু, সুবিধা পায়। সুবিধা পাব আৰু এতিয়া।
টাইম লাগিলেও কিন্তু ট্ৰেইনত টে যাই ভাল পাওঁ। ষ্টেচনত ৰখিব কিবা খাম, এইবিলাকে
উম বুজিলোঁ। তাৰপিছত বাইচান্স লগৰ বিলাক লগত ঘূৰিব গল। লগৰবিলাকৰ লগত ঘূৰিলে তো প্লেইনে, ট্ৰেইনে ভাল চব পৰা। একেবাৰে ল গৰ লগত ঘূৰিল তুমি, একেলগে বহিল, একেলগে বহিল গানা গানা, গানা
আড্ডা মাৰিলোঁ, গেম খেলিলোঁ, গেম, অ।
কথা পাতিল। কি বোলে ট্ৰেইনটো মানে তুমি, যোৱা লাগে মানে দুইদিন তিনদিনমান লগে, চাৰিদিনে ধৰা। চাৰিদিন তুমি একে থাকিল চাৰি লগে পৰা, যিমান পাৰে ইমানকৈ কথা পাতি, যিমান পাৰে মানে গেম খেলিল। মানে কি লগৰ বিলাক লগত লগ ধৰি থকা নহয় বাৰ বাৰ, প্লেনটো মানে কিবা হ'ল আৰু। তুমি কি যাৱাত শুই থাকা কথা পতা নহয়। লকিন ট্ৰেইনখন অচৰচৰ বহি
তুমি বেছি কথা পাতিবও নোৱাৰা। প্লেনত বেছি কথা পাতিলেও মানে কেবিন ক্ৰুৱে মানা কৰে। তুমি বেছি কথা পাতিব‌ও নোৱাৰা, এ এটা দুটাৰ বাহিৰে বেছি কথা পাতিব নোৱাৰা প্লেনত।
এ- এ- এনে তুমি প্লেনত উঠি ব- পাইছা নে, প্লেনত উঠি পাইছা?
আহ আহ। উঠা হৈছে মোৰ মানে এবাৰ উঠাই আছিল মই অলপমানটো আহ অ মানে মই অলপমান বাহিৰত যোৱা হৈছিল দিল্লী মানুত যোৱা হৈছিল কিবা প্ৰগ্ৰেম আছিল তে যোৱাত উঠা হৈছিল ট্ৰেইনৰ লগতো যোৱা হৈছিল ৰাজধানীৰ লগত আঁ লেকিন আম ৰাজধানী্লিপাৰ য আছিলো ইমান অসুবিধা হোৱা নাই
হয় হয় হয় বুজিছো বুজিছো ঠিক আছে বাৰু বন্ধু তোমাৰ লগত কথা পাতি ভাল লাগিল আৰু কেতিয়াবা কথা পাতিম ট্ৰেইন আৰু প্লেনৰ বিষয়ে
অ সেইটোৱেই ভাল লাগিল তোমাৰ লগত কথা পাতিলে অলপ ভাল মন ভাল লাগিল
অ ঠিক আছে ৰাখিছো হা
চিনেম থেংক ই।
অ ধুনো